অ হেল্ল'
কি কৰি আছা
মই তোমাৰ এনেই শুই আছো আৰু
অঁ খবৰ খা ভাল।
মোৰো ভালেই খবৰ খাতি। তুমি কি কৰি আছিলা?
মইও এনে আছ এই তোমাৰ, এই মোৰ কাইলৈ মানে এনেকৈ কম্পিটিশন এটা আছে।
অ', আচ্ছা আচ্ছা, কি কম্পিটিচন বাৰু?
অ', তাৰ কাৰণে প্ৰেক্টিচ কৰি আছিলা নেকি?
নাই মই প্ৰেক্টিছ কৰা হৈ গ'ল।
অ', আচ্ছা আচ্ছা।
অ', তুমি এতিয়া, তুমি তোমাৰ কম্পিতিচনবোৰ কেনেকুৱা চলি আছে, তুমি যে কৰা।
মানে মইতো, মানে মইতো-মইতো তোমাৰ ডান্স নকৰো বাৰু-বাৰু মই মানে পৰ্টছৰ কম্পিটিচন বিলাকত যাওঁ। যেনেকে তোমাৰ ফুত, ক্ৰিক ক্ৰিকেট হওক, ফুটবল হওক, হকী আম ৰেচলিং, গম পাইছা? মানে মোৰ হবি বিলাক বহুত আছে আৰু কম্পিটিচন গৈছো বাৰু।
অ', সেইটোৱে, কেনেকুৱা চলি আছে তোমাৰ?
মানে মাজতেটো এটা গ'ল্ড মেডেল জিতিছিলো হা ফুটবলত, মানে এইটো টিম স্পৰ্টছ হয় ন, আৰু মানে তোমাৰ পাঞ্জাটো কি হয়, পাঞ্জাটোত মানে বহুত মানুহ আহে ন আৰু মানে, ইমানে তাত বহুত কম্পিটিচন আছে তাৰ। গম পাইছা? তো মানে আহিছিলো, থাৰ্ডে আহিলো গম পাইছা, ফাৰ্ষ্ট আহিব নোৱাৰিলো।
অ মোৰ কাইলে আছেহে মোৰ প পৰহি দিনাখন আহিলোঁ তাৰপিছত আকৌ কাইলে আছে কাইলে যাম
আচ্ছা কালি কেইটামানত আছে
কাইলে তোমাৰ ৰাতি আঠটাৰ পৰা প্ৰগ্ৰেম আছে এতিয়া দূৰ উম ৰাতিপুৱা আছে দূৰটো ত' মই কাইলে ৰাতিপুৱা মৰ্ণিঙে ওলাই দিম
অ ঠিকে আছে মৰ
উম তো তাত মই ৰেচেচ লৈ মেলি অলপ ভাল মানে তাতেতো ৰেডি হ'ব পা লাগিব এইটো জোৰ দূৰ দূৰ আছে
অ সেইটোয়ে অলপমান জল্দি উঠিবা আৰু মানে দুই ঘণ্টা মানৰ ৰেডি হবলৈও টাইম লাগে ন
অ সেইটোৱে
সেইটোয়ে জল্দি উঠিবা তাৰপিছত যাওঁতেও টাইম লাগিব বাকী এনে তুমি কি ডান্স কৰা কথক নে হিপহপ
সত্ৰীয়া।
সত্ৰীয়া কৰা ন? এইটো বহুত হেৰি ন, টান ন হেল্ল'
অ', টান সত্ৰীয়াটো, কিন্তু তোমাৰ এনেকে ক'ৰ্চ কমপ্লিট কৰিব লাগে, তোমাৰ মোৰ যেনিবা তিনিবছৰ ক'ৰ্চ কমপ্লিট কৰিলোঁ তাৰ পিছত মই ফাইনেলটো দিব নোৱাৰিলোঁ, মোৰ মেট্ৰিকৰ এগজামো আহি গ'ল তেতিয়া, ত' মই এ সত্ৰীয়াৰ ফাইনেল একজামটো দিব নোৱাৰিলোঁ। ক্লাছ, তাৰপিছত মই নেক্সট ত্ৰীয়াৰ মানে, যোৱাবছৰ ৰিছেণ্টলি তু থাউজেণ্ড টুৱেন্টি ফাইভত মই তোমাৰ, অ' সত্ৰীয়া মেইন ফাইনেল একজামটো দিলোঁ, দিয়াৰ পিছত মোৰ মানে এইবছৰ নহয় অহা বছৰ বছৰলৈ নেক্সট ইয়োৰ মানে আকৌ মোৰ তোমাৰ হেৰি আহিব, এই চাৰ্টিফিকেট দিব। দুবছৰৰ পাছত দিয়ে মানে চাৰ্টিফিকেট, গুৱাহাটী কলাক্ষেত্ৰত দিয়ে।
উম
মোক, অহা বছৰলৈহে মানে যাব লাগিব তালৈ।
ঠিকেই আছে বাৰু, এইটো তোমাৰ সত্ৰীয়াটো কিমান বছৰ এনে হয়?
এ সত্ৰীয়াটো তোমাৰ টো এনেই পাঁচ বছৰ, ছবছৰ, তিনি বছৰ তেনেকৈ থাকে। মোৰ মানে কি হৈছিলে তোমাৰ সৰুৰ পৰাই মই মানে ভাল পাওঁ হা সত্ৰীয়াটো। চ' আধা খিনি মই মানে, মোৰ বা এজনী সত্ৰীয়াৰ হয়। সত্ৰীয়া মানে ডান্ কাৰ হয়? ত' কি হ'ল মোক মানে সৰুৰ পৰাই সত্ৰীয়াৰ বস্তু মানে বহুত শিকাই দিলে মোক, মই তাৰপিছত ক্লাছ তোমাৰ ফাই ফাইভ নহয় চৰি উ ফাইভে হ'ব নেকি? ফাইভ ছিক্সতে মানতে মই কি তোমাৰ বেচিক খিনি মানে আগতে শিকি ল'লো। তাৰ পিছত মই ক্লাচ ফাইভমানৰ পৰাহে মই মানে জইনিং কৰিছোঁ। ত' ফাইভ ছিক্স ছেভেন ছেভেন আৰু এইটো লাগি গ'ল, মোৰ মানে তিনি বছৰৰ ঠাইত মানে মোৰ চাৰ বছৰ লাগিলে আৰু এটা বছৰ বেছিকে লাগিলে ত' তেতিয়াই মোক কমপ্লিট হ'ল কিন্তু মই তোমাৰ হেৰি ফাইনেল এক্সাম দিয়া নাছিলোঁ মই এই হেৰিত দিলোঁ ফাইনেল একজাম মে দুবছৰমানানৰ পাছত ফাইনেল একজাম পাতেতো, ত' মোৰ ৰখি গৈছিলে মানে, ফাইনেল একজামটো। সেই কাৰণে মই অহা যোৱা বছৰ তোমাৰ ফনেল একজাম দিলো অ' মোৰ জলদি খতম হৈ গ'লেতেন কিন্তু মই ফাইনেল এক্সামৰ সময়ত মানে টেন টেনৰো ফাইনেল এক্সাম পৰি গ'ল,
অ', অ,।
সেইকাৰণে মই ড্ৰপ দি পেলাই তোমাৰ যোৱা বছৰ কৰিছোঁ।
আচ্ছা আচ্ছা সেইটোয়ে।
উম'।
ঠিকে আছে দিয়া তুমি এনেকে মানে গ্ৰোথটো কৰি থাকা আৰু
অ সেইটোৱে সেইটোৱে লাগে। অঁ'। বাকী তুমিওতো উম কোৱা?
অ মানে এইটো কিবা যেনে কিবা এটা বস্তু তুমি খতীয়া ন খতীয়া তোমাৰ ইণ্টাৰেষ্ট আছে ত' সেইটো তোমাৰ সৰু পৰাই মানে ভালকে প্ৰেক্টিচ কৰি থাকিব লাগে মন দি পেলাই তেতিয়া মানে গ্ৰথটো বেছি ভালকে হয় আৰু জলদি শিকিব পাৰিবা, ঠিক আছে আৰু আগলে বহুত ভাল ভাল ডান্স কৰিব পাৰিবা, কম্পিটিচনত যাব পাৰিবা, সেইটোৱে।
অহ তোমাৰ তিনি বছৰ বা চাৰি বছৰ, বছৰতে হৈ গ'লে এনে কিছুমানৰ সাত বছৰো লাগি যাই আঠ বছৰো লাগিছে তে এটা ইয়াৰে মানে দুবাৰ তিনিবাৰ পঢ়িবলগীয়া হৈ হৈছে যে ন
অহ
মোৰ খালী থাৰ্ড ইয়েৰটো তোমাৰ কি হ'ল মই মানে আধা ছমাহ কৰিলোঁ ছমাহ নকৰিলোঁ। বিক্জ মোৰ না নাইনৰ পৰীক্ষা হৈ আছিল তেতিয়া। ত মানে কি হৈছিলে নকৰিলোঁ সেইকাৰণে ড্ৰপ দি দিছিলোঁ আকৌ ট্ৰেইনত তোমাৰ আকৌ পৰিছে আধা মানে ফাইল ফ্ৰাষ্ট মান্থ কেইটা কৰিছিলো যেনেকে তোমাৰ এপ্রি বিলপা আগষ্টমানলৈকে কৰিলোঁ তাৰপিছত আকৌ মই ড্ৰপ দি দিলোঁ। তেনেকৈ মানে মোৰ দুটা বছৰত মানে এটা এইয়াৰ কমপ্লিট হৈছেহে তেনেকে, আধা আধাকে
অঁ গম পাইছোঁ
সেইকাৰণে মোৰ চাৰি বছৰ লাগি গ'ল।
ঠিকে আছে বাৰু একো নাই কমপ্লিটটো হল ন
কমপ্লিট হ'ল খালী অহা বছৰলেহে মই তোমাৰ হেৰি পাম চাৰ্টিফিকেটখন পাম। দুবছৰ ড্ৰপ ডপ দুবছৰ চৰি এবছৰৰ পিছতহে মানে পায়।
আৰু তোমাৰ এনে খত্ৰিয়াত যে কৰ্চটো হয় এইটোত মানে এক্জাম দিব লাগে আৰু মানে এইটোত নাচিব নালাগে নে নেকি?
নাই নাচিবও লাগে তোমাৰ থিয়ৰও আছে উইথ প্ৰেক্টিকেলও আছে থিয়ৰটো তোমাৰ পিফ টি মাৰ্কৰ হয় আৰু ফাইনেলত তোমাৰ সা হয় আৰু ফাইনেলত হানড্ৰেড মাৰ্ক আৰু তোমাৰ প্ৰেক্টিকেলতো তোমাৰ হেৰি মাৰ্ক থাকে ফাইভ হানড্ৰেড মাৰ্ক থাকে।
অঁ আচ্ছা আচ্ছা।
থাকে আৰু থিয়ৰি থিয়ৰ এতিয়া তোমালোকৰ যে আমাৰ যেনেকে এক্জামবোৰ পি টি ওৱান তাৰপিছত নেক্সট তোমাৰ টাৰ্ম ওৱান থাকে তাৰপিছত আকৌ পি টি টু থাকে আকৌ টাৰ্ম টু থাকে
উম
তেনেকে থাকে মানে। এতিয়া আমি তাৰ এতিয়া আমি তাৰ্ম ওৱানত আকৌ আমি হেৰি দিব নালাগে তোমাৰ তাৰ মনহে আহিছে পি টি ওৱানত তুমি তেনেকে প্ৰেক্টিকেলখিনি যে দিব নালাগে অকল এক্জামকেইটা দিলেই হ'ল। এই তেনেকে মান তেনেকে মানে দিব নালাগে।
আচ্ছা আচ্ছা ঠিকে আছে বাৰু, কৰ্চটো ভালেই।
উম কৰ্চটো মানে তেতিয়া, অঁ সেইটোৱে
অ বাকী মোৰো এইটো মানে মোক সৰুৰ পৰাই মানে ইন্টাৰেষ্ট ন ফুটবলৰ মানে যেতিয়া মই স্কুলৰ ছয় বছৰ আছিলো ন মই মানে টিভিত দেখিছো এনেকে ফুটবল খেলা এইটো কি খেল মানে তাৰ পিছত এইটো বুজিলো, ঠিক আছে, লাহে লাহে খেলিছো তোমাৰ তাছত লাহে লাহে শিকিছো আৰু মানে বস্তুটো মানে এনেকুৱা হৈ গৈছে ছিল ন মানে মই দিন ৰাত মানে সেইটোয়ে কৰি থাকো, ফুটবল এটা লৈ কিনি দিছিলে। মা-দেউতাই, সেইটোয়ে মানে দিনত খেলি থাকো, আকৌ স্কুলৰ পৰা আহি আকৌ খেলি থাকো, এনেকে প্ৰেক্টিছ কৰি-কৰি মানে নিজে মানে তো শিকি গলো, তেতিয়াও মানে এইটো মানে এনেকুৱা স্পৰ্টছ মানে কচটো লাগে মানে তাৰপিছত কচিঙো দিলে, ভালকে শিকিছোঁ মই, তাৰপিছত এইটো মানে কিবা এটা বস্তু মানে জানা যদি এইটো পুৰা মানে ভালকে শিকি লোৱা, তেতিয়া মানে ভালকে গ্ৰথটো হ'ব আৰু তুমি কম্পিটিশন বিলাকত ভালকে কৰিব পাৰিবা, প্লে কৰিব পাৰিবা।
পায় মানে তুমি থাকিব লাগে মানে এইমটো যে থাকিব লাগে, মই এইটো ভাল পাওঁ যিহেতু এইটো মই কৰিমেই। তেতিয়া তোমাৰ ইজি হয় বস্তু। বোৰ মানে হেৰি কৰি পেলাই, আপডেট কৰি পেলাই। এতিয়া তোমাৰ মা হত তে মোক ঘাই উম' ক্লাছ এইট মানত নেকি? টাইকাণ্ডুত দি দিছিলে। মই জাষ্ট এনে মানে বৰিং হৈ থাকো। থকা কাৰণে আৰু মানে সন্ধিয়া মোৰ তেনেকে একো নাছিলেতো।
উম'
আৰু সেই আৰু ডান্স ক্লাছটো তোমাৰ শনিবাৰ, দেওবাৰেহে থাকে বাকীকেইটা দিনতো নাথাকে।
উম
মই আকৌ টিউশ্যনো নকৰোঁ বহুত বেয়া পাওঁ টিউচন কৰি মানে।
আচ্ছা।
তাত মোৰ মানে মই ইমান বৰিং হৈ গৈছিলোঁ কাৰণে মাহঁতে মোক ফিটনেছৰ কাৰণে মানে এনেই অকণ হেল্থ টু ৰাখিব কাৰণে মানে টাইকাণ্ডোক দি দিছিলে কিন্তু মোৰ টাই কাৰণটো মো কৰিব মন নাই। মাহঁতে মোক যুৰজবস্তি দি দিলে। ত' মই মাত্ৰ দুমাহে কৰি দুমাহৰ পিছত মই মানে দুমাহৰ পিছত এটা এক্জাম হয় ত' তোমাৰ হোৱাইট বেল্টৰ পৰা য়েল্ল' বেল্টলৈ আহিব লাগে হা কিন্তু মোৰ তোমাৰ লাক ভাল আছিলে, সেই মই যে দুমাহ যে কৰিছিলোঁ এমাহতে মানে দুট টা এক্সাম পাতি দিছিলে। মানে গ্ৰী হাল ই য়েল্লো' ওৱান আৰু য়েল্ল' টু টু কাৰণে।
অ'।
ত' মই মানে য়েল্ল' হোৱাইটৰ পৰা য়েল্ল' ওৱানো আহিলোঁ য়েল্ল' টুলো টুৱেল অঁ য়েল্ল' টুলেও গ'লোঁ।
অ'।
তাৰপিছত গৈ পেলাই তোমাৰ তেতিয়ালৈকে ঠিকে চলি আছিলে তাৰপিছত মোৰ বেমাৰ হ'ল। মানে মই তোমাৰ মই টাইকাণ্ডো কাৰণে তোমাৰ হেৰি লাগেতো আ, টাইকাণ্ডৰ পৰা মানে তুমি হেৰি তোমাৰ বাহিৰলৈ লৈ যায় কাবাডিৰ কাৰণে লৈ যায়। ত' হেৰি সে টো সময়ত মানে মোৰ স্কুলতো তোমাৰ স্পৰ্টচ হৈ আছিলে, আকৌ তাতো হেৰিটো কাবাডীটো লৈ যাম বুলি কৈছিল নতুনখিনি আমাক। ত' মই হেৰিত স্কুলত মানে বেছি প্ৰেছাৰ দি পেলাই মোৰ মানে ইমানতে ইমানেই বেমাৰ পৰিলোঁ মই মানে তাত আৰু মই এনেও এক্সুৱেলি গুৰুত্ব ত্ব‌ নাই ন' মানে ইমান যাব লাগে কাৰণে যাওঁ আৰু ইমান প্ৰেচাৰ দিছিলে ঘৰৰ পৰা যে মোক টাইকানডু কৰ কৰ সেইকাৰণে মই কৰিছিলো। কিন্তু মই ভাল না পাওঁ মানে টাইকনদুটো কৰি। ত' সেইটো কাৰণে মানে কি হ'ল। বেম মাৰ লেঠাটো লাগি গ'ল ন' ত' তেতিয়াৰ পৰা মানে মই এৰি দিলো যে এৰিয়ে দিলো।
আচ্ছা, তাৰ পিছৰ পৰা তুমি ডান্সটো কৰিছিলা ন' ভালকে?
মোৰ মানে ডান্সটো ভালকৈ তেতিয়াৰ পৰা নহয়, মই সৰুৰ পৰাই মোৰ ডান্সত মানে ভাল পাওঁ। আৰু এক্টিভ আছিলো মই ডান্স বুলি এক্টিভ মানে মই এতিয়া যদি মোক তিনিচুকীয়াত যদি মই কিবা প্ৰগ্ৰেম এটা দেখিলোঁ নহয় মই তালৈকে গুচিা যাওঁ মই মে সেই তেনেকুৱা।
আচ্ছা, আচ্ছা ঠিকে আছে তোমাৰ আৰু ফ্লেক্সিবিলিটিটো হ'ব তোমাৰ বডিটো ডান্স কৰা যদি
অঁহ, সেইটোৱেই।
সেইটোৱে ঠিকে আছে তুমি এনেই কিবা হেল্প লাগিলে কবা বাৰু মই আছো
অ, অ, বাৰু।
অ, অ হ'ব দিয়া।
উম হ'ব দিয়া
ৱেলকাম বাই বাই